কি কৰি আছা
এনে আছো তুমি
ময়ো এনেই আছোঁ অকণ ওচৰত আহাচোন মাতটো মানে ভালকে শুনা নাই যে অ কোৱা
ভাত খালা নাই
ভাত খালা মানে কালি মানে ভাওনা আছিলে ন শেষ ভাওনা তো মানে আহোতে দেৰি হ'ল এতিয়ালৈকে খোৱা নাই ৰবা উঠিছোহে অলপ আগতে
অ গম পালো বাৰু উঠিছাহে
উম চাইটা বজাত পাইছোহিহে
অ ভাওনা হৈছিল মাহঁতৰ তাত মই নাইখো অ চাহ খালোঁ
আতছা
মই দেৰিকৈ উঠো যে নাই খোৱা নাই খোৱা
অ দেৰিকে উঠা
তুমি তোমাৰ ঘৰ ক'ত হয় মানে ডিষ্ট্ৰিকটো
ডিষ্ট্ৰিক্ট পিছত কম দিয়া মেছেজত
অকে
হেৰি বাকী মাহতৰ ভাল
ভালে ভালে তোমালোকৰ ভাল
উম ভালে আৰু আছো তোৰ আৰু বেমাৰটোতো থাকিবই জানাই চুগাৰৰ প্ৰেছাৰ ডায়েবেটিছ
এ খাই খাই বেমাৰ বিলাকে লাগিলে ন আজিকালি সেইবিলাক বেমাৰ চবৰে হৈছে
কি কৰিবা উপায় নাই তাৰ মাজতে চলিব লাগিব ঔষধ খাই মানে সেনেকোৱা কিছুমান বেমাৰ হৈছে মানে
হা হা হেল্ল' হেল্ল' হেল্ল' ম কি হৈছেনো ফোনটো হেল্ল' হেল্ল হেল্ল